পু
হেল্ল'!
কি কৰিছা?
এয়া এনেই বহি আছো, অ এনে বহি আছো। তুমি কি কৰিছা?
এইয়া মই কি কৰিবা ব্লাউজ এটা চিলাই আছিলো এইমাত্ৰ হৈছে এটা হোক লগাই আছো। অ।
অ ব্লাউজ চিলাই আছিলা।
তাৰপা তোমাৰ এডমিশন অঁ ভাত পানী খাম আৰু খোৱা নাই গৰম বেছি যে।
অহ অহ।
তাকে তোমাৰ এডমিচন এতিয়া ক'ত হ'ল?
মোৰ এডমিশন তেজপুৰত হ'ল দৰঙত।
অ হয় নিকি?
উম।
অ পি জি লৈছা নে হোষ্টেল?
পি জি লৈছো পি জি।
অ কোন জেগাত?
মই মাজগাঁও নৱপুৰত।
অ অ। তাকেহে তাৰপিছতে তুমি মেজৰ কিহত ল'লা?
মই মেজৰ এ জগ্ৰাফী লৈছো।
হয় নেকি?
অ।
অ এতিয়া কেতিয়ালৈ যোৱা হ'ব?
মই ভাবিছোঁ সাতাইছ তাৰিখ মানে যাম মানে তেতিয়া পি জি চি চিবোৰ ৰুম চুম ঠিক কৰিব লাগিব যে।
আহ।
কোৰ কানীবোৰ ঠিক ঠাক কৰোতে মানে আকৌ আগদিনা গৈয়ে পিছদিনা কলেজ যাবলৈ দিগদাৰ হব যে। ভাবিছো সাতাইছ তাৰিখমানে গুচি যাওঁ বুলি।
যোৱা আগত আমাৰ ঘৰলৈ আহিবা আৰু?
অ যাম দিয়া এদিন।
ভাত খোৱাকে আহিবা?
অ ভাত খোৱাকে যাম অ।
অ অ।
উম মই কম বাৰু যোনদিনা যাও।
অ অ হব। তাৰপৰা বাকী বাকী মাহঁতৰ ভালেই?
মাহতৰ ভালে ভালে।
অঁ।
তুমাকৰ ঠিকে আছে চব বাহত, বৰ্তা?
অ।
আহ।
ঠিকে আছে।
উম মাহতো গুৱাহাটীতে?
অ গুৱাহাটীতে আছে এতিয়া।
অ অ।
আহ। তোমোলোকে ভাত খালা?
ভাত মানে আমাৰো বনাই থোৱহে পিছে খাবলৈ মন যোৱা নাই গৰম যিহে।
তাকেহে আজি কিবা হাই এলাৰ্ট দি আছে হেনো গৰমৰ কাৰণে মানুহ ওলাব শাক দি হাই এলাৰ্ট দিছে।
উম বহুতো গৰম হৈছে যে
তাকেহে উম তাকে সেয়া পঢ়া শুনা কৰি আছ নে।
পঢ়া শুনা মানে এতিয়ালৈকে হেৰি কৰা নাই কিতাপ চিতাপ লোৱা নাই বাৰু
অ কিতাপ লোৱা নাই।
খালো। তাতে ল'মগে এইবোৰ কিতাপবোৰ মানে আমাৰ ইয়াত সহজে নাপায়। বিশেষকে জঅগ্ৰাফি খিনি মানে পোৱা নাযায়।
আহ
উম
মায়ে স্কুল গৈ আছে।
মা স্কুল গৈ আছো উম।
অউ, তাকে ত আঙৰ ভাইটিটো খবৰ ভাল।
ভালে ভালেই তাৰো এতিয়া গৰম বন্ধ যে নাটক হেৰি কৰিছে নাটক শিকাই আছে। তালৈ অহা যোৱা কৰি আছে অ গৈ আছে গৈ আছে।
আহ তাকেহে
উম তাৰপা আকৌ খোলা স্কুলতো গৈ আছে।
অ
উম উম
তাকেহে
গৰম বন্ধ দিলে হয়। এতিয়াই যিটো গৰম ক'তো ওলাই যাব নোৱাৰি ল'ৰা ছোৱালী
উম তাকে হে
উ
গৰম বন্ধ কাৰণে মোৰো আজি মিটিং আছিলে। তিনিটা বজাৰ পা।
উম যিটো গৰম ওলাই যাবই মন নেযায়।
এতিয়া নগ'লেও নহ'ব যামেই নেকি এপাক উম তাকে
তাকে
বাকী মায়ে এইবাৰ আচা চাচা বনাইছে নাই
মায়ে আচাৰ চাচাই মানে বনাইছে আমৰ আচাৰ বনাই
অ অ
উম তুমি বনাইছা নাই
বনাইছোঁ অলপ অলপ ইিহঁতক হোষ্টেললৈও দিব লাগে যে। দিলো অলপ। উম দুইজনীলৈকে
তাকে আমাৰ
বনাই থৈছ এতিয়া তুমি আকৌ লৈ যাব লাগিব নহয়।
তাকে অ অকমান লৈ যাব লাগিব ময়ো উ
মই এই বিয়া এখনৰ অৰ্ডাৰ আছিলে কাপোৰ। তাকে অ কাইলৈ আছে বিয়া হ'লগে আৰু
সলগে ন উম
কালিএই হৈ গ'ল আৰু
উ তুমিতো দহি চহিও বতা
উম দহি বটিছো মণিগুটি লগাই ডিজাইন এতিয়া ব্লাউজ চিলাইছো।
বিয়াৰ অৰ্ডাৰ দিয়োতে ঢেৰ আছিলে চাগে ন কাপোৰ।
উম উম
বিয়াৰ অৰ্ডাৰ বোলো ধেৰ আছিলে কাপোৰ
অ ধেৰ আছিলে এতিয়া এই তিনিজোৰ আজি দিবলৈ আছে
উম উম
এতিয়া তিনিযোৰ দিম তাৰপিছত আৰু আছে দেৰি আছে দুদিনমান যেনিবা তাকে মায়েও চিলাই নহয় কাপোৰ চিলাই আছে
চিলাই আছে চিলাই আছে
উম
এ এটা এটাকে চিলাই আছে আৰু
অহ অহ
উম
তেকেহে
মায়ে ব্লাউজ টো যেনিবা পৰা হোৱাকে নাই
দহি বতিব লৈছো আৰু
লৈছে আৰু দহি বাতিছে অ
অঁ অঁ তাকেহে মই এখন বিয়াৰ ব্লাউজ চিলাইছোঁ ডিজাইনকেইটা মানে নতুন নতুন ডিজাইন দিছে যে ভাল লাগিছে মানে চিলাইো আছোঁ সি
নতুনকে চিলাইছা আৰু
উম নতুন নতুন ডিজাইন দিছে যে একদম পুৰা চিলাই আছোঁ ভাল লাগিছে বাৰু চাই পেলাই মানে ভাল লাগিছিল ডিজাইনটো দেখি পেলাই
উম
মোক পঢ়িব দিয়া
কিছুমান ডিজাইন বৰ ভাল লাগে নহয় দেখি
ভাল লাগিছে উ আকৌ দহিটো চব নতুন হেৰিকৈ বনোৱা হৈছে নতুন ডিজাইনত
অ আজিকালিে দহিও বহুত বেলেগ বেলেগকে ওলাইছে নহয়
ইমান গৰমত কাম কৰি থকাৰ মাজত আকৌ কেকৰো অৰ্ডাৰ আহিছিলে কেকৰ অৰ্ডাৰটো ইমাৰ্জেঞ্চি লাগে নাই আকৌ এই কাপোৰকেইটা দিব লাগিব যে সেইকাৰণে কেন নললো সেইকাৰণে অ কেনচেল কৰি দিছো
উ চব ফ্লেভাৰেটো বনোৱা কেকৰ
অ'হ চব বনাওঁ শিকাওঁও নহয় মই ষ্টুডেণ্টক
শিকোৱা ন অ তাকে
কাটিঙো শিকাওঁ
কাটিঙ শিকোৱা ন অহ
উম
ভালে তেনেহ'লে ওচৰৰ মানুহখিনিয় শিকিবও পায়
উম উমহ প্ৰায়খিনি শিকিছে বাৰু
যাবগে নালাগে আৰু শিকিবলৈ
তাকেহে
তাকে। গেকো শিকোৱা নে গেকো শিকোৱা কাৰেণ্টোৱে বৰ দিগদাৰ কৰি আছে অ এইকেইদিন
অঁ এই গ'লেই আকৌ
গলেই ন
কাৰেণ্টো নোগল
কাৰেণ্ট বহুত দিগদাৰ কৰিছে
ভাত খা খোৱা নাই নহয় এতিয়ালোকে
নাই নাই ভাত খোৱা হোৱা নাই
উম
উম হম
কি গৰম
বৰটা আছেনে ঘৰতে
আছে আজি গৰমৰ কাৰণে নাই যোৱা উ ঘৰতে আছে
উম বা হত আহিবনে বন্ধত
গৰম বন্ধ দিব চাগে
উম উম
উ গৰম বন্ধ দিব লাগে
উম বহুত দিন লগো পোৱা নাই উম
কিয়
আহিবা দেই আমাৰ ঘৰলে
যাম যাম অ
উম
ডাঙৰ বাৰ টো হেৰি বি এ কমপ্লিট হ'ল
উম
আহ।
সন্দিকৈ কলেজৰ পৰা কমপ্লিট কৰিলে।
অ অ।
এতিয়া এই এছ পি এমত লৈছে নহয়, এ পি এছ চি ক'চিং কৰি আছে।
অ এ পি এইচি কচিং কৰি আছে ন?
অহ।
আৰু সৰু বা টো তাতে আছে গুৱাহাটীতে
উম যিয়েনেম
যেনে মা
উম তাই আৰু দেৰ বছৰ আছেগে আৰু
হয় চাগে
উম তুমি ভালকে পঢ়িবা
তাকে অ
তোমাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কি আছিলে মই পাহৰিলোৱেই নহয়
মই ষ্টাৰ পাইছিলো
অ অ তাকে পাৰ্চেণ্টেজ বেছি আছিলে ন
পানদিছ এ এইটি উৱান আছিলে
অ গম পাইছিলো মানে এইটি ওপৰ পাইছা বুলি মানে
উম উম
তাকেহে মই মানে তোমালোক আকৌ নাম্বাৰটো বিচাৰিয়ে পোৱা নাছিলো তাৰপিছত তাৰছতে এতিয়া লৈছোঁ তাৰপৰা বোলো খবৰ এটা লওঁ
মই গলোয়ে হয় এদিন মই ভাবি আছো এদিন যাম বুলি
অ অ তাকে মামাৰ ঘৰলৈ গৈছা
মামাৰ ঘৰলে আহিলোগে থাকি, মামা হতৰ ঘৰত। উম।
তনোচাই গম বন্ধটো আহিব
গৰম বন্ধ গৰম বন্ধ মানে এতিয়া মানে মই আগষ্ট পাই ক্লাছ হব। তাৰছত আগষ্ট পা হব উম্।
গৰম বন্ধ।
এতিয়া এই মাহতো আছে আৰু মাজত। জুলাই মাহটো, উম সেইটো মাহ গৰম গৰমকে যাব। তেজপুৰ মাজগাঁও।
অ কলেজলে কিমান দূৰ হ'ব?
কলেজলে বেছি নহয় অকমান দূৰ। উ উম হ'ব দিয়া ঠিক আছে যাম বাৰু এদিন।
অ হ'ব হ'ব দিয়া আহিবা অ